হেল্ল' অ' শুনিছা নাই? উম শুনিছো শুনিছো, শুনিছো শুনিছো।
কি কৰি আছিলা?
এয়া পথাৰৰ পৰা আহি পেলাই তোমাৰ গা পা ধুলো গা পা ধুই পেলে এতিয়া এই ভাতত লাগি আছো মানে মাক অকনমান সহায় কৰি দিছো আৰু।
অ' অ' অ' তাকে তাকেহে লাগিব লাগে লাগে। মই তোমাৰ আছো এই ৰ'দতো যি ৰকম উলাই আহিছে নহয়।
এই ৰ'দতটো, মই পথাৰলৈ গৈছিলো মই চকুকেইটা মেলিব পৰা নাই।
অ' মই গছৰ তললে তোমাৰ আহিলোই অকমান গছৰ তলতে বহি আছো ৰাতিপুৱাই।
অ', অ' অ' এ গছৰ তলত বহি ভাল লাগে দেই ন।
অ' অ' লাগে তোমাৰ এই মই তোমাৰ এই হে ৰাতি ৰ'দ দিলে। পুৰা তলত, গছৰ তললৈ আহি অকণমান বহো আৰু। তাতে পানী পানী, সেই, সেই পানী চানী খাই থাকো পানী চানী খাই তাতে বহি। ঘৰ ভিতৰত কিমান সোমাই থাকিবা হে। ঘৰ ঘৰ ভিতৰত কিমান সোমায় থাকিবা আৰু গোটেই তোমাৰ কি হয় যায়, মানে গোটেই হেৰিটোৱে হাৱাতোৱে গৰম হৈ যায় কিমান সোমাবা।
অ' ফেনখন তুমি লগাই থলেও তোমাৰ ফেনখনে কাম নকৰে মানে যেনি তেনি গৰম হাৱা মাৰিব।
অ' অ'।
তাৰপিছত আকৌ তোমাৰ এই গছ মানে আমাৰো গছ এজোপা আছে হা আগফালে একদম দুৱাৰ মুখতে গছ এজোপা আছে মানে ব বকুল গছ এজোপা আছে, বকুল গছৰ ছাহ ত মানে বৰ ধুনীয়া ছাহ। কিন্তু কি হ'ব মানে মই বহি পেলাই বেয়া পাওঁ, এই পৰুৱা পৰিব মকৰা কিবা কিবি, লেটু পেটু এনেকে যে মই একদম বেয়া পাওঁ মানে।
সেইটো সমস্যা থাকেই সেইটো সমস্যা মোৰ হয় তোমাৰ চেৰ পৰা ওলাব। গম পাইছা নাই, চেৰপা মুখ ওলাব।
কাৰেন গলে ৰাতি, সেই তোমাৰ এই গেঞ্জি কাপোৰটো অলপ ফালি পেলাই পুৰা ধুনীয়া কে এনেকে জম কঠা এটা বনাই পেলাই ম'হৰ ধোৱা থাকিব পৰাকে। লগাই লওঁ লগাই পেলাই মই চকী দুখন লৈ যাওঁ এখনত ভৰিতো উঠাই পেলাই বিন্দাছ বহি থাকো।
অ' অ' তাকে।
এতিয়া মানে চেৰেপা ম এইবোৰ নাহে, কাৰেণ্টৰ এ গৰম হলেও তোমাৰ কিমান নু চলাবা আৰু গৰম হলে ল'ডেডিংটো হ'বয় ন।
হয় হয় বাৰু, সেইটো আম আমাৰ কাৰণেই কৰিছে বাৰু, অ' কোৱা।
এই এই বিষয় এটা তুমি আলোচনা কৰা সেইদিনাখন আধা প্ৰদান হল নহয় আমাৰ তোমাৰ বিশ্ব শান্তিৰ বিষয়টো।
অ' অ' অ' তাকে ময়ো ভাবিছো, এই বিষয়টো মানে কি হয় সময়টো খুব কম আৰু এইবিলাক বিষয়ে যেনে তোমাৰ গোটেইটো এটা গোলকীয় বিষয় ন।
এটা গোলকীয় হয়তো আৰু গোলকীয় বুলিও নহয় আমি আমি নিজৰ লগত আমি সেইখিনি বস্তু আমাৰ, গোলকীয় প্ৰত্যেকটো গোলকীয় বিষয়ে আমাৰ নিজৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পৰে গম পায় না আপুনি ব্যক্তগত বা দৈনন্দিন জীৱনটো বহুত ডাঙৰ এটা প্ৰভাৱ পৰে।
হয় হয় ক সময়সীমাটো অলপ বেছি লাগে হ বাৰু কোৱাচোন
বাকী এতিয়া শুনা এতিয়া মানে তুমি কি ভাবা? যে আমি যিখিনি আমি অলৰেডি যিখিনি আলোচনা কৰিলোঁ সেইখিনিৰ উপৰিওতো গোলকীয় সমস্যা কেৱল সেই তিনটাই নাই আমি তিনটা সমস্যাৰ কথা আলোচনা কৰিছিলো সেই তিনটাইতো নাই ন। এতিয়া তুমি আৰু কি ভাবা যে গোলকীয় সমস্যা আৰু কোনবোৰ ধৰণৰ মানে কিছুমান দেশৰ কথা ক মানে দেশৰ কিছুমান এ কি বুলি কয় এইটো তোমাৰ অনিয়ম বা কিছুমান দেশ লাপৰবাহী সেইখিনি মানে সেইখিনি কথা কাৰণে মানে কি কি কেনেকুৱা ধৰণৰ কিছুমান কাৰণৰ ভাৱে তুমি বিশ্বত অশান্তি হৈ থকা বুলি ভাবা?
হয় হয় অলৰেডি আমি যোনকেইটা পাতিছো সেইকেইটা গুৰুত্বপূৰ্ণ প্ৰথম কথা গুৰুত্বপূৰ্ণ কাৰণ আৰু সেইকেইটা মেইন কাৰণ। ইয়াৰ উপৰিও পৰি মই এটা কথা জানো তুমি এতিয়া পাৰমাণৱিক মই কথাখিনি ডাইৰেক্ট অষ্টৰ মানে মেইন এটা স্পেচিফিক কষ্টলৈ গুচি গৈছোগে কথাটো আচলতে অস্ত্ৰৰে হয়। এ পাৰমাণৱিক পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত আজিকালি দেশ বিলাকৰ মাজত প্ৰতিযোগিতা দেখিছে নে নাই? কাৰোবাৰ ওচৰত যদি পাৰমাণৱিক কষ্ট দুটা আছে সি কাইলৈ চাৰিটা বনোৱা ধান্দা মাৰি আছে।
হয়।
গম পাইছা এতিয়া কি হৈছে এতিয়া অ মানে এটা প্ৰতিযোগিতা হৈছে এতিয়া যাৰ। ফলস্বৰূপে এতিয়াতো পাৰমাণৱিক বোমা আমি কিমান খিনি বিধ্বংসী কৰি গোটেই পৰিৱেশৰ লগতে কিমান খিনি হেৰি কৰে দেখিছো ন হেৰি এইটো কি হিৰোচিমা হিৰোচিমা নাগা চাগি কথাখিনি দেখিছো এতিয়া অস্ত এতিয়া অস্ত্ৰ তোমাৰ ড্ৰোনৰ পৰা ধৰি আজিকালি যি যি নতুন ওলাই আছে তোমাৰ অস্ত্ৰ ওলাই আছে সেই অস্ত্ৰসমূহৰ প্ৰতিযোগিতা প্ৰতিযোগিতাও আচলতে কি কৰিছে বুলি ভাবিছা গম পাৱা নে? এই আচলতে বিশ্ব শান্তিত ভংগত কোনোবাখিনি কোনবাখিনি যাই চলিব ম
একদম বহুত এইটো এটা গুৰুত্বপূৰ্ণ কথা বৰ্তমান সময়ত কি হৈছে আমাৰ এ আচলতে আজি নহয় বহুত দিনৰ আগৰ আমাৰ আদিম যুগৰ পৰাই বুলি কওঁ এই অস্ত সম্প্ৰসাৰণৰ ক্ষেত্ৰৰ ধাৰণাতটো কিন্তু এটা বহুত বি উচ্চাৰিতভাৱে বহল মানে বহল হৈ গৈছে যে অস্ত্ৰ সম্প্ৰসাৰণৰ প্ৰতিযোগিতাত বৰ্তমানৰ দেশসমূহে নামি পৰিছে আৰু ইয়াৰ একদম প্ৰধান উদ্দেশ্যটো হ'ল নিজকে শক্তিশালী ৰূপত তোমাৰ বিশ্বত মানে হেৰি কৰা প্ৰতিষ্ঠিত কৰা স্থাপন নিজৰ মৰ্যাদা স্থাপন কৰা তাতে কিছুমান দেশ এনেকুৱা কিছুমান দেশ আছে যিবোৰ দেশে মানে ইমান ঘাতক মৰা নষ্ট তোমাৰ বনাই পেলাইছে যিবোৰৰ দ্বাৰা মানে সম্পূৰ্ণ গোটেই মানৱ সভ্তা তুমি এবাৰতে তুমি গোটেই মানৱসভ্যতা জ যুৱককলক তুমি ধ্বংস পৰা সিহঁত
দংক কৰি দিব পাৰা প পাৰা হয় হয়
বৰ্তমান বৰ্তমান সময় মই তোমাৰ মই জনামতে প্ৰথমতে যিখিনি উন্নত দেশ খিনিয়ে যিখিনিয় পাৰমাণৱিক কস্ত্ৰ সম্প্ৰসাৰণ কৰিলে বা অলৰেডি সিহঁতে বনাই ললে তাৰ পিছত কিন্তু সেই উন্নত দেশ প্ৰায় তোমাৰ চৈধ্্যখনন মান দেশে এনেকুৱা এটা নিয়ম উলিয়াইছিলে যে বৰ্তমানলৈকে যিখিনি অ মানে পাৰমাণৱিক অস্ত্ৰধাৰী দেশ আছে সিহঁতৰ হাততে এই অ্ৰবোৰ থাকিব ইয়াৰ পিছৰ পৰা কোনো ধৰণৰ কোনো ধৰণৰ মানে অস্ত্ৰ তোমাৰ পাৰমাণৱিক অস্ত্ৰ সিহঁতে বনাব নোৱাৰে বা তাৰ বিষয়ে গৱেষণা কৰিব নোৱাৰে কিন্তু আটাইতকৈ ডাঙৰ মত প্ৰতানৈক্য এই অস্ত্ৰ ক্ষেত্ৰত ম মই অস্ত্ৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰৰ কথা কওঁ খনত কথা কৈছো আটাইতকৈ ডাঙৰ বিবাদৰ মোৰ কাৰণতে কিন্তু এইটো হয় এতিয়া তুমি আমেৰিকা জাপান এনেকুৱা কিছুমান দ উন্নত দেশ, উন্নত দেশবোৰে মানে এনেকুৱা কিছুমান নিয়ম উলিয়ালে যে সিহঁতেই পাৰমানৱিক শক্তিশালী ৰাষ্ট্ৰ হিচাপে থাকিব, কিন্তু এই কথাটোতো আমি কিন্তু আমি-আমি নহয়, প্ৰত্যেকখন দেশে কিন্তু এই কথাটো মানি লব নোৱাৰে হয় নাই কোৱা মা এখন ঘৰতে যদি দুজন মানুহক যদি অধিক ক্ষমতা দি দিয়ে, বাকী কেইজনৰ কথা যদি কোনৱে যদি গুৰুত্ব বা শুনিব নিবিচাৰে তেতিয়া হ'লে জানো সেইখন এখন সুস্থ দেশ বা সুস্থ ঘৰেই বাক জানো হৈ থাকিব পাৰে তুমি মোক
উম, নোৱীৰে। হয়, হয়, হয়, কাৰণ কাৰণ যিখন দেশৰ ওচৰত আছে সেই সেইকেইখন তেখেতো বৰ্তমান নিজৰ শক্তিটো স্থাপন কৰিলে। আৰু বাকীখন দেশৰ নিজৰ সুবিধাৰ ক্ষেত্ৰত বা তেওঁলোকৰ নিজৰ প্ৰতি আছে কি তেওঁলোকৰ?
হয়, হয়। হয়, এইটো এইটো ডাঙৰ কথাটো হ'ল সেইটোৱে নহ তুমি এতিয়া তুমি তোমাৰ ওচৰত এটা বহুত মাৰনাস্ত্ৰ তুমি আহৰণ কৰিলা, তুমি মোক বাধা দিছা যে তুমি এইটো কাম নকৰিবা। বা সেইটো কাম কৰিলে বেয়া, সেইটোতো কথা নহয় এতিয়া সেই তেতিয়াৰ পৰাই কিন্তু এই যি অস্ত্ৰৰ প্ৰতিযোগিতা সেই ক্ষণটোৰ পৰাই, সেই ক্ষণটোৰ পৰা আৰম্ভ হ'ব এতিয়া মই তোমাক কৈছো শুনা, সেইকন সময়ত যি এঘাৰখন দেশৰ যি এটা মানে ত' এঘাৰখন হয়, এঘাৰৰ পৰা চৈধ্যখন দেশৰ যি যাৰ হাতত মান পাৰমাণৱিক আস টো আছিলে, সিহঁতে যেতিয়া কলে বাকী অনুন্নত বা উন্নয়নশীল ৰাষ্ট্ৰসমূহে পাৰমাণৱিক অস্ত্ৰ আহৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ গৱেষণা কৰিব নোৱাৰে, তেতিয়া কিন্তু সেই চৌধ্য খন ৰাষ্ট্ৰৰ মাজতে এনেকুৱা কেইখনমান ৰাষ্ট্ৰ আছিলে, যি যিসকলে বিচাৰিছিলে যে আমাৰ বন্ধু, এতিয়া তুমি চোৱা ৰা ৰাছিয়া, ৰাছিয়া ভাৰতৰ যিমান বন্ধু কিন্তু ৰাছিয়া আমেৰিকা এনেকে বহু কেইখন দেশে কলে, যে ভাৰতৰ লগতে বাকি বাকী দেশবোৰেও পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ কৰিব নোৱাৰে, কিন্তু ভাৰতে ভাৰত ৰাছিয়াৰ যি মিত্ৰতা আছে সেই মিত্ৰতা তেতিয়া হলে, ৰাছিয়াই সেই পাৰমাণৱিক যিখিনি তথ্য পাতি সেইখিনিতো ভাৰত দিবলৈ বাধ্য হ তাৰ পৰিপ্ৰেক্ষিতত কি হ'ল, ভাৰত এখন ভাৰত এখন মানে হেৰি হ'ল, ভাৰত এখন তোমাৰ পাৰমাণৱিক অস্ত্ৰ সম্প মানে শক্তিশালী ধাৰণ কৰা এখন শক্তিশালী ৰাষ্ট
হলে, হলে, হলনা নিশ্চয় কাৰণ হয়, হয়, সেইখিনিতো পা-পাহিৰে হ'ল নহ সমৰ্থনতো তেওঁলোকৰ সেইখিনিতো তেওঁলোকে পালেই ঘৰতে।
হয়।
ধৰা এই আচলতে এই যু-যুদ্ধখন আচলতে বা সেই যুদ্ধ পৰিসৰটো এনেকে বাঢ়ি বাঢ়ি গৈ থাকেষ, ইখনে আনখনৰ লগত সংযোগ বা এইখিনি, এতিয়া এই ক্ষেত্ৰ খিনিত আমি চোৱা এতিয়া অস্ত্ৰৰ কথা পাতিছো বা সন্ত্ৰাসবাদৰ কথা পাতিছো বা সীমা হেয় বিবাদৰ কথা পাতিছো, ধৰ্ম জাতিৰ কথা পাতিছো, আচলতে তোমাৰ ম আমি যদি কাৰণবোৰ বিচাৰিবলে যাওঁ, এই কাৰণ যথেষ্ট ওলাব কাৰণ খিনি তুমি মানে শেষ কৰিব নোৱাৰা, কাৰণ যথেষ্ট ওলাই যায় এতিয়া সামাজিক মাধ্যমৰ বা এনেকুৱা কিছুমানো এতিয়াখিনি ৰিচেণ্টলি এটা মই দেখি হেৰি দেখিছো আমাৰ ভাৰততে।
কি হৈছে গম পোৱা নাই, এনেকুৱা কলমৰ নিচিনা এটা কলমৰ নিচিনা এটা এনেকুৱা এটা বস্তু ৰাস্তাত পেলাই থৈ দিয়ে মানে।
হয়, হয়।
যোনটো তোমাৰ যদি উঠাই কেনেবাকে যদি তাক খুলি মেলি চোৱা, মানে কি হয় এনেকুৱাকে লাগি থাকে পিং এটা। গম পাইছানে অকমান মানে কলমে গোটেইটো কলমে আৰু। খুলি চোৱা নহয়, একচুৱেলি কি গম পোৱানে, এইটো এটা বোম মানে। আৰু তিনি-চাৰিজন লোকৰ তেনেকে মৃত্যু হৈছে, ৰাস্তাত পেলাই থৈছে। দেখিবলৈও তোমাৰ সেই অলপ মানে ব্যতিক্ৰমি টাইপৰ। তাৰপিছতে উঠাই দিয়া লগে-লগে মৃ অ', অ', সে এইবিলাকটতো তোমাৰ সন্ত্ৰাসবাদটো চলিয়ে থাকে কথাখিনি। তেনেকুৱা ধৰণৰ বা আজি সামাজিক মাধ্যমৰো যিমানখিনি ভোৱা প্ৰচাৰ চলি থাকে বা আজিকালি দেশসমূহৰ মাজত আমি দেখিয়ে থাকোঁ। সেইবিলাকো, ডিজিটেল কাৰণো আজিকালি হ'ব পাৰে বা ঢেৰ কিবা-কিবি কাৰণ আছে। এতিয়া মূল কথাটো হ'ল যে, ইয়াৰ এতিয়া মূল কথাটো হৈ গ'ল যে, ইয়াৰ সমাধানৰ ক্ষেত্ৰত আমি গম পাওঁ ৰাষ্ট্ৰসংঘ ঊনৈশ শ পঞ্চল্লিশ চনত গঠিত হৈছিলে। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত, হয়নে নহয়? এতিয়া, এতিয়া চোৱা ৰা সংঘ গঠিত হোৱাৰ পাছৰে পৰা বাৰু তেনেকুৱা ধৰণৰ বিশ্বযুদ্ধ সংঘটিত হ'বলৈ পোৱা নাই, তথাপিতো যিসমূহ এতিয়া তোমাৰ আহ! ইয়াৰ আগতে দুহেজাৰ বাইশ চনত যি ইউক্ৰেইন ৰাছিয়া যুদ্ধ হৈ গ'ল আৰু বৰ্তমানেও যি যুদ্ধ চলি আছে তুমি কি ভাবা, ৰাষ্ট্ৰসংঘৰ আচলতে ৰাষ্ট্ৰসংঘৰ কিছুমান নিয়ম থাকে, সেই নিয়মৰ অনুসৰিহে তেওঁলোকে এই সেইসমূহ বাধা দিব পাৰে। এতিয়া এ কিছুমান আ ত' এই ক্ষেত্ৰত ভেতু ক্ষমতা বা এইবিলাক এনেকুৱা ধৰণৰ আছে, য'ত তেওঁলোকে হেৰিয়ৰ প্ৰতি সঁহাৰি জনা অ', অ', প্ৰয়োগ কৰিব পাৰে, তে এই ক্ষেত্ৰত তুমি কি ভাবা যে ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ ডাঙৰ আহ, হেৰি যুদ্ধ যদি হ'বলৈ যায় বা বিশ্বত যদি ডাঙৰ অশান্তিৰ সৃষ্টি হ'বলৈ যায়, ৰাষ্ট্ৰসংঘই নিয়ন্ত্ৰণ কৰিব পাৰিব নে, ৰাষ্ট্ৰসংঘৰ ভৱিষ্যতৰ বিষয়ে তুমি কি ক'ব বিচাৰা?
এইটো, এইটোতো এটা বহুত ডাঙৰ, ডাঙৰ এটা প্ৰশ্ন! তোমাৰ এতিয়া ৰাষ্ট্ৰসংঘৰ তুমি এই কথাটো চাবলৈ গ'লে ৰাষ্ট্ৰসংঘৰ তুমি ইতিহাস চাব লাগিব, যে ৰাষ্ট্ৰসংঘই কি-কি কৰিব পাৰিছে আৰু ৰাষ্ট্ৰসংঘৰ জন্মৰ আঁৰৰ ৰহস্যৰ কাহিনী! এতিয়া তুমি প্ৰথম বিশ্বযুদ্ধই যেতিয়া, এটা প্ৰথম বিশ্বযুদ্ধই যি ধ্বংস ধ্বংস কৰিলে, আমাৰ বিশ্বত যি দেশসমূহতো বহুতখিনি অৰ্থনৈতিক, সামাজিক ৰাজনৈতিক সকলো ফালৰ পৰা বিধ্বস্ত কৰি দিলে প্ৰথম বিশ্বযুদ্ধই, আৰু সেই প্ৰথম বিশ্বযুদ্ধই যি ভয়াৱহ ধ্বংসলীলা হৈছিলে, যি মানুহৰ সেই তাৰ ফলতেই জন্ম হৈছিলে জাতিৰ সংঘ। হয়নে, প্ৰথম বিশ্ব যুদ্ধৰ পাছতে জন্ম হৈছিলে জাতিৰ সংঘই জন্ম হৈছিলে। জাতি সংঘত আমাৰ ৰাষ্ট্ৰ সমূহে এখন তোমাৰ চুক্তি কৰিছিলে, তোমাৰ এতিয়া কিছুমান ৰাষ্ট্ৰই সেই জাতি সংঘৰ এটা নিয়ম অনুসৰি যে, প্ৰথম বিশ্বযুদ্ধত যিবোৰ দেশে সৰ্বাধিক তোমাৰ হেৰি পাইছে ক্ষতিগ্ৰস্ত হৈছে সিহঁতক যিবোৰ দেশে আক্ৰমণ কৰিছিলে, সেই আক্ৰমণ কৰা দেশবোৰক সিহঁতক গোটেই সাহাৰ্য্য প্ৰদান কৰিব লাগিব, বা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰ সিহঁতক সহায় কৰিব লাগে, সেই ক্ষেত্ৰত বহুতে সহায় কৰিছিলে আৰু বহুতে বহুত এই কথাটো কিন্তু অমান্তি কৰিছিলে, কাৰণ সিহঁতে এইটো বিশ্বাস কৰিছিলে যে, আমি সেইখন ৰাষ্টক ধ্বংস কৰিব বিচাৰিছোঁ কাৰণে আমি তাক আক্ৰমণ কৰিছোঁ। সিহঁতক আমি পুনৰ এখন চুক্তিৰ জৰিয়তে, আমি সিহঁতক পুনৰ আমি আকৌ, আমাৰ পৰা আমি অৰ্থনৈতিক ভাৱে সহায় কৰি পেলাই, সিহঁতক আমি আকৌ আগৰ দৰে কৰিব নিবিচাৰোঁ কাৰণ আমি সিহঁতক ধ্বংস কৰিবলৈ ব্যৱহাৰ বা এ তোমাৰ যুদ্ধ কৰিছিলোঁ ন'। তাৰপাছত সেই প্ৰথম, প্ৰথমৰ চুক্তিটো সেইটো আছিলে যে টকা-পইচা দি পেলাই, সিহঁতক সহায় কৰিব স্বীকৃত যে এনেকুৱা আছিলে যে, অস্ত্ৰ সম্প্ৰসাৰণ কৰিব অস্ত্ৰ তোমাৰ হেৰি কৰিব লাগে মানে নিবাৰণ কৰিব লাগে যাতে পুনৰ আকৌ এনেকুৱা ধৰণৰ কোনো যুদ্ধ বা বিগ্ৰহৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে আমি যিখিনি আমাৰ অস্ত্র আছে অস্ত্ৰখিনি আমি পেলাই দিব লাগে বা আমি ক'ৰবাত এনেকুৱা কৰিব লাগে যে সেইখিনি আমি পুনৰ ব্যৱহাৰ নকৰো। ধ্বংস কৰি দিব লাগে। কিন্তু সেই কথাটোত কিন্তু বহুত ৰাষ্ট্ৰই কিন্তু বহুত তোমাৰ বহুতখিনি ৰাষ্ট্ৰই এনেকুৱা কিছুমান আহ মানে প্ৰতিবাদ কৰিছিলে যে সিহঁতে সেইটো কৰিব নিবিচাৰে আৰু প্ৰথম বিশ্বযুদ্ধৰ পাছত হোৱা যি জাতিসংঘ। সেই জাতি সংঘৰ কিছুমান চৰ্তাৱলীৰ পিছতেই বা চৰ্তাৱলীৰ ভেটি স্বৰূপে কিন্তু দ্বিতীয় যুদ্ধ মানে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছ বুলি ভাবো আৰু সেই তিতীয় বিশ্ব যুদ্ধৰ পাছতহে কিন্তু এই ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিলে।
হয়, হয়।
গতিকে এইটো ক্ষেত্ৰত তুমি ভৱিষ্যতৰ ক্ষেত্ৰত যদি আকৌ যদি তৃতীয় বিশ্ব যদিও কথা আহি পৰে। তেতিয়া কিনো ৰাষ্ট্ৰসংঘই কেনেকুৱা ধৰণৰ প্ৰ-প্ৰস্তাৱ গ্ৰহণ কৰিব সেইটো কিন্তু এটা লক্ষণীয় বিষয়েও কৰিব।
লক্ষণীয় বিষয় হ'ব। কাৰণ